নে
অ', শুনিছো অ', তুমি শুনা পাইছা অ', অ', পাই অ', তোমাৰ খবৰ ভালে নে এনে
অ', মোৰ খবৰ ভালে দিয়া তোমাৰ
অ', মোৰো ভালে ৰবা অ', পাছে কলেজ গৈ আছা ন তুমি
অ', মই কলেজ গৈ আছো। কলেজ এতিয়া বন্ধ আছে দিয়াচোন গৰম বন্ধ।
অ', অ', মোৰো বন্ধই দিব দিছে- ৰ'বা এনে নতুন নতুন বন্ধু- বান্ধৱী বনালা নে নাই পাছে
নতুন বন্ধু -বান্ধৱীটো বনাইছো কিন্তু পুতুতকে এতিয়া মানে বিশ্বাস কৰাতটো টান ন? সেইটো মানে ধৰা আগৰ স্কুলৰ বন্ধু বান্ধৱী খিনিতো ঠিকেই আছিল ধৰা ইহঁতে বহুত মানে প্ৰকৃত বন্ধু আছিল কিন্তু এতিয়া কলেজত নতুনকে আহিছোঁ এতিয়া কেনেকুৱা বা হয় ইহঁতে কেনেকুৱা বা বন্ধু। মানে সেইটোয়ে আৰু দিয়াচোন বিশ্বাস কৰা নাই এতিয়ালৈকে।
অ, অ, ময়ো ইমান বনোৱা নাই ৰবা এতিয়ালৈ। নাই ময়ো এতিয়া ইমানলৈকে বনোৱা নাই কিন্তু এনে আৰু যেতিয়া ক্লাছৰুমত বহিবৰ বাবে আৰু এটা দুটা আছে আৰু। কিন্তু মানে আগৰ আৰু যিমান ভাল বন্ধুবোৰৰ লগ নিচিনা আছিল সেনেকুৱা এতিয়া ইমান ভাল হোৱা নাই আৰু বন্ধুবোৰৰ লগত।
হয়, হয়। এতিয়া চাবাচোন কিছুমান এতিয়া আগতটো স্কুলৰ বন্ধু আছিল আৰু এতিয়া চাবা চচিয়েল মিডিয়াৰ দ্বাৰা বহুতো বন্ধু হৈ আছে হয়নে যেনেকুৱা ইনষ্টাগ্ৰাম ফেচবুক কিন্তু সেনেকুৱা সেনেকুৱা এতিয়া ধৰা ইনষ্টাগ্ৰামত এটা বন্ধু হল, কিন্তু পুতুতকে তাক বিশ্বাস কৰাটো টান ন?
হয়, হয়, সেইটোতো এতিয়া আমি ইমান সোনকালে কাকো ভৰসা কৰিব নোৱাৰো যিহেতু। কাৰণ যোনবোৰ আমাৰ সৰুৰে বান্ধ স্কুলৰ যোনবোৰ আছে লগৰবোৰ সেইহতৰ লগত আমি বিশ্বাস কৰিব পাৰো কাৰণ যিহেতটো আমি এয়া কমান শ্ৰেণীৰ পৰাই পাইছো ধৰা ধৰা দশম শ্ৰেণীলৈকে সিহঁতৰক আৰু আমি যোনবোৰ মনৰ কথা সেইবোৰ ক'ব পাৰি কিন্তু আজিকালি যোনবোৰ কলেজৰ আৰু সেই সেইবোৰক ক'ব নোৱাৰো যিহেতু।
নোৱাৰো নোৱাৰো এতিয়া চা প্ৰকৃত বন্ধুতো এনেকুৱা মানে যাক আমি চব খিনি কব পাৰো নিজৰ ধৰা নিজৰ যোনখিনি পাৰ্চনেল কথা থাকে সেইখিনি ক'ব পাৰো বা আমাৰ এতিয়া ধৰা আমি যদি কিবা এটা বিপদত পঢো আমাৰ প্ৰকৃত বন্ধুটোহে আগবাঢ়ি আহিব, কিন্তু চোৱা কিছুমান বন্ধু এনেকুৱা আছে বিপদত পৰিলা যদি খোজা কোৱা মোক হেল্প লাগে কব এতিয়া মই নোৱাৰিম বা সেনেকুৱা টাইপৰ কথা কৈ দিয়ে হয়নে?
হয় হয় এইবোৰ মানে এইবোৰ বন্ধু আমাৰ কিনো প্ৰকৃত বন্ধু বুলি ধৰিবই নোৱাৰে যোনবোৰে মানে আমাক অ, যেতিয়া আমাৰ সময়ত মানে সিহঁতক যদি আমি নাপাওঁ এ ধৰা কেতিয়াবা আমাৰ কৰ'ৰবাত বিত হ'ল কেতিয়াবা আমি কৰ'বাৰ পৰা আহিব পৰা নাই, তেতিয়া ধৰা আমাক যদি অলপমান আনিবই গ'ল বা কেতিয়াবা ক'লাক যে ক'লে ধৰা ভাড়া মইে দি আছো তুমি আহি থাকা, আহি মানে তুমি মোক দিবােনেকে হলেও আমি বন্ধু বোৰক বিশ্বাস কৰিব বাৰু কিন্তু বহুত এনেকুৱা বন্ধু আছে ন এনে সময়ত মানে আমাক এ সময়ত নোৱাৰে নোৱাৰো বুলি কৈ দে। আমাৰ বেয়া লাগে যে আমি ইমান বছৰ ধৰি কি বন্ধুত্ব বনালো ধুনে আজি আমাৰ সময় মানে দৰ সময়ত একো যদি আমাৰ সেয়ে কৰিব নোৱাৰে,
হয়, হয়, এইটো কিন্তু ঠিক কৈছা তুমি চোৱা আ জন্ম হৈ মা দেউতাক পাও ন, ইহঁতে আমাৰ মে প্ৰকৃত হৈ যায় কিন্তু চ বন্ধুত আমি মান স্কুলত গ'লেহে পাওঁ, তেতিয়া আমি কওঁ নাই ই মোৰ প্ৰকৃত বন্ধু হব, আৰু প্ৰকৃত ম হোৱাৰ আগতে মানে ভাবো মই যে মানে মই ভাল হোৱাটো ভাল যদি মই নিজে ভাল হওঁ, মই নিজে চবখিনি কথা জানো যদি মই ব্যৱহাৰ খিনি ভালকে কৰো, তেতিয়াহে কোনোবা এজনে মোৰ মোৰ লগত প্ৰকৃত বন্ধু হব, বা মোৰ লগত তাৰ গোপনীয় কথা খিনি কব, সেনেকুৱাই মানে মই ভাবো এতিয়া চত কিছুমানে আছে প্ৰকৃত বন্ধু কলে বেয়া কি কৰে ন বেয়কে কথা কয়। বা বহুত ধৰণৰ সেনেকুৱা বেয়া কি কৰে কিন্তু মোৰ মতে প্ৰকৃত বন্ধুতটো মানে হ'ল যোনে তোমাৰ কুকত থাকিব দুখত থাকিব তোমাৰ হেল্প কৰিব মানে এতিয়া ধৰা চা'পচ তোমাৰ এক্সামে আহিল কিছুমান সেনেকুৱা বন্ধু যদি খোজা নোটছ ক'ব নাই মই দিব নোৱাৰিম মই পঢ়ি আছো কিবা কিবি কিন্তু প্ৰকৃত বন্ধুতটো একদম বিচাৰিব নাই মই যদি ভাল কৰো পৰীক্ষা যাতে মোৰ প্ৰকৃত বন্ধুজননেও যাতে ভাল হয় সেইবাবে মানে সব খিনি শ্বেয়াৰ কৰে সেইটো কাৰণে ভাল লাগে আৰু।
হয়, হয় চফ হলা এনে যে আমাৰ যেতিয়া মানে ইয়াৰ পৰীক্ষাৰ সময়তে যেতিয়া আমাক এ যোনটোৰ প্ৰশ্ন উত্তৰৰ দৰকাৰ হয় বহুতে নিদিয়ে বা দিব ন বা সিহঁতে সৈ যে আমাৰ ঘৰৰ পৰা দিব নিদিয়ে স পাৰিলেমি কিন্তু খুব বেছি আ ভৰি আমি একো বেয়া কৰি নিদিও নহয় আমি আমাক যোনখিনি দৰকাৰ প্ৰ সিহঁতৰ আমি সেইখিনিয় লৈ ললো হয় আহ সেইবাবে আৰু মই ভাবো আমাক যদি আমাৰ যদি প্ৰকৃত বন্ধুৱে নহয় তে সিহঁতে এ আমাৰ যে এইটো প্ৰকৃত বন্ধুৱে নাই যোনে আমাক মানে বিপদৰ সময়ত দিব নোখোজে কাৰণ আমি আমাৰ এইটো যিহেতু দৰকাৰে ন আৰু বহুত মই এনেকুৱা বন্ধু দেখিছোঁ দেই যোনবোৰে মানে কি কৰে অ', ধৰা তোমাৰ ওচৰত অ', তোমাৰো মোৰ ভাল গুন গাই যিহেতু মোৰ ওচৰত আহি তোমাৰ বেয়া, বেয়া, বেয়া কথা কথাবোৰ কব বেয়া, বেয়া তোমাৰ বিষয়ে কব সেইবোৰ বন্ধু ভাল নালাগে ন যোনে আমাৰ বিশ্বাসবোৰ ভাঙি পেলাই
হয়, হয় এইটো ঠিক কৈছা এতিয়া চ সাধাৰণতে কিছুমান তোমাৰ এতিয়া ধৰি লও কলেজতে পালা তুমি বন্ধু ভাবিবা না ই মোৰ প্ৰকৃত বন্ধু হব ইয়াৰ লগত মই চব খিনি পাৰিম গোপনীয় কথা কব কিন্তু পিছত চালা তুমি তোমাৰ চব খিনি গোপনীয় কথা বা ঘৰৰ কথা কলা তাই পিছত চাবা লাহে লাহে ই সলনি হৈ থাকিব আৰু তোমাৰ যোনখিনি গোপনীয় কথা আছে এইখিনি বেলেগক কৈ থাকিব কিন্তু এইটোতো বেয়া ন এটা গোপনীয় মানে নিজৰ প্ৰকৃত বন্ধু যিহেতু মোৰ বন্ধু মোৰ গোপনীয় যিখিনি কথা আছে মই তাইক ক'ম বা তাইৰ যোনখিনি কথা আছে মোক ক'ব তাইৰ বিপদত মই যাম তাই মোৰ বিপত আহিব কিন্তু কিছুমানে চাবা প্ৰকৃত বন্ধু বা বন্ধু বুলি ক'লে মানে বেয়াকে কি কৰে কথা ক কিন্তু এইটো বেয়া কথা ন বন্ধুতো ত টকা পইচা নোহোৱা হলেও হ'ব কিন্তু এজন প্ৰকৃত বন্ধু থকাতটো বহুত মূল্যবান বুলি ভাবো মই।
হয়, হয় ময়ো ভাবো এইটয়ে যে আমাৰ যিমান প্ৰকৃত বন্ধুটোৱে আমি বনাব পাৰিম সেইটোৱে ভাল বন্ধু। আৰু কিনু বহুতো এনেকুৱা আমাৰ টকা পইচা থকা বন্ধু নালাগে তহে আমাক নিজৰ জীৱনত। টকা পইচা নো কি আমি ঘৰৰ পৰা ধৰা ল'ব পাৰিম। টকা পইচা চাই কিনে বন্ধু আমাৰ বনালে না আমি যিমান পাৰো প্ৰকৃত বন্ধু বনাব লাগিব। কাৰণ আমাৰ প্ৰকৃত বন্ধুত আমাৰ সময়ত যাতে আমাৰ কেতিয়াবা কিবা বিপদত পৰিলে আমাৰ যাতে সিহঁতে সময় সময় যাতে বচাব পাৰে সেই ভাবিয়ে বা আমি প্ৰকৃত বন্ধু মানে আমাৰ মনৰ কথাবোৰ ক'ব বাবেও এনেকুৱা বনাও সেইটোয় আৰু মই বিচাৰো যে আমাৰ প্ৰকৃত বন্ধুতোৰ লগত কি আমাৰ বন্ধুত্বতো সমাপ্ত হব দিব নালাগে আমি যিমান কাজিয়া লাগিলেও আমি ভাল কৰি ৰাখিব লাগে আৰু
হয়, হয়। এতিয়া আমাৰ স্কুলৰে মোৰ কেইজনীমান প্ৰকৃত লগৰ আছে মানে বহুত ভাল। মানে বহুত সহায় কৰে এতিয়া যদি মই সহায়ৰ কথা কওঁ। মোৰ সহায় কৰিবৰ কাৰণে আহে। মানে বহুত মানে স্কুলীয়া বন্ধু দৰে হ'বই নোৱাৰে দিয়াচোন আগত স্কুলীয়া বন্ধু। মাজত বহুত মৰম আছিল ৰং ধেমালি আছিল আগত বন্ধুখিনিৰ। তমি কিবা কাজিয়া হৈছিল ইহঁতে কি কৰে ইহঁতৰ। মানে কৈ দিয়ে যে এইখিনি কাজিয়া নকৰিবা বা এনেকে থাকা মানে। ভাল কথাচ কৈ যায় কিন্তু আজিকালি এনেকুৱা হৈছে বন্ধুৰ মাজত যদি কাজিয়া হয়। কি কৰি দিয়ে তাৰ পিছদিনা চাবা ইহঁতৰ মাজত মাত বোল নাই বন্ধুতটো ভাঙি দিয়ে ন সেনেকে।
হয় এইটো হয় এইবোৰ মানে এইবোৰো কি বন্ধু জোনে যদি আমাৰ কাজিয়া লগাৰ পিছতো বন্ধুটো ভাঙি দিয়ে। আমাৰ বন্ধুৰ বন্ধুতো আমাৰ মূল্যৱান সম্পদ বুলিয়ে ভাবো মই। কাৰণ বন্ধুৰ লগত আমাৰ বহুতো কথা বহুত কথা পাতিব পাৰো আমি বহুতো আমাৰ। স্মৃতি জুৰি থাকে বন্ধুৰ লগত সেইয়য়া আৰু মই ভাবো। আমাৰ যদি কেতিয়াবা কাজিয়া লাগেও ধৰা আমি অ' কেইদিনমান। পিছত লাহে লাহে হ'লে আমি সিহঁতক মানে মাফ কৰি দিব পাৰো বা সিহঁতৰ মানে ভুলটো আমি। মানি ল'ব পাৰো যে সিহঁতৰ ভুলছে ঠিক আছে আৰু নেক্স আৰু নকৰিবা। ঠিক আছে এয়াৰ পৰা মানি লৈছো আৰু এনেকুৱা সেই ভাবি আমি বন্ধু। তটো আৰু আগুৱাই নিব লাগে।
হয়, এইটো তুমি ঠিক কৈছা দেই। মানে ময়ো ভাবো এইটো। এতিয়া চাবা আজিকালি ইনষ্টাগ্ৰাম হওক, ফেচবুকেই হওক। এটা বহুত আমি ধৰা ফ্ৰেণ্ডত মানুহ পাও হা। চাবা কিছুমান তোমাৰ লগত এনেকে কথা ক'ব, এনেকুৱাও বিহেভ কৰিব, ভাব নাই, ই মানে বহুত ভাল মানুহ হয়, ইয়াক মই বিশ্বাস কৰাটো মানে ভাল হ'ব। কিন্তু নহয় এইটো পিছত ভুল হৈ যায়। জানানে? তাৰ পিছত কিছুমানে এনেকে কৰে, ধৰা ছচিয়েল মিডিয়াৰ পৰা লগৰ বনাই লয় বন্ধু বনাই লয়, পিছত কি হয়? সেই ইহঁতৰ গোপনীয় যিখিনি কথা থাকে কিন্তু চব কৈ দিয়ে। ত'ত সেইটোৱে লৈ কি সিহঁতক ব্লেকমেইল কি কৰা হয়। হয় নে নহয় কোৱাচোন কথাটো?
হয় হয়, এইটো হয়। আমি যিহেতু আমাৰ ভাল বন্ধু বনাবলৈ, এনেকুৱা আমাৰ সিহঁতে মানে কৰিব নালাগে যে আমাৰ কিছুমান তুমি যেনেকুৱা ব্লেকমেইল এইটো কৰে মানে আৰু। আমি যিমান পাৰো এনেকুৱা সঁচা বন্ধু বা প্ৰকৃত বন্ধু বনাব লাগে, যাক আমি যিমান যি মানে বেলেগে যিমান যি সুধিলেও কেতিয়াও আমাৰ যোনবোৰ আমাৰ মানে নিজৰে কথাবোৰ থাকে, সিহঁতে যদি কেতিয়াও বেলেগক কৈ নিদিয়ে। আমাৰ যোনবোৰ কথা ক'লে বেয়া লাগিব, সেইবোৰ কথা ক'ব নালাগে।
হয় হয়, ঠিক কৈছা তুমি। সেইটোৱে ময়ও ভাবো দিয়াচোন। এতিয়া চাবা আমাৰতো স্কুলত সেনেকুৱা লগ আছেই, কিছুমান লগক পাইছো এতিয়াও বাৰু মই কলেজত। মানে ভাল লাগে। ধৰা, আমি এতিয়া ক'তবা গ'লে লগৰৰ লগতে যাও মানে মাতিলে লগ লগ লগে আহি যায়, সেইটো মানে মোক ভাল লাগে, ত ঘৰত আহিব। সেইকাৰণে মা দেউতাৰ লগত বা ফেমিলিৰ লগত বহুত ভাল কে ৰং ধেমালি কৰি থাকে, মোক সেইটো বস্তু ভাল লাগে যে, নাই এজন প্ৰকৃত বন্ধু আছে, যাৰ লগত মোৰ গোপনীয় কথা খিনি আছে আৰু চাবাচোন তুমি অকলে নোৱাৰাই থাকিব, এজন নহলেও এজন মানে লাগিবই বন্ধু। হয়নে? কাৰণ যিমান অকলে থাকিবা তোমাৰ মনতটো বেয়া হৈ থাকিব, কিন্তু যদি তোমাৰ লগত এজন প্ৰকৃত বন্ধু থাকে ওচৰত তোমাৰ, তোমাৰ তেতিয়া মনটো বহুত ভাল লাগিব, যে নাই মোৰ লগত মোৰ এজন বন্ধু আছে।
হয়, এইটোও হয় দিয়াচোন। আমি সেয়ে আৰু যিমান পাৰোঁ প্ৰকৃত বন বন্ধু বনাব লাগে আৰু। নিজৰেই যাতে ভালে হয়।
হয়। ধৰা কলেজীয়া আমি নতুনকে কলেজত গৈ আছো। ত' বহুত আমি বন্ধু বান্ধৱীক পাম। কিন্তু আমি স সহজে বিশ্বাস কৰাতো বহুত ভুল হ'ব। জানানে? টাইম দিব লাগিব, টাইম দি কেনে আমি চাম তাৰপিছতহে কৰিম বিশ্বাসটো। কি কোৱা তুমি, হয়নে?
হয়। ময়ো এইটোয়েই ভাবো, আমি যিমান পাৰো নিজৰ প্ৰকৃত বন্ধু বনাবলৈ হ'লে বিশ্বাসটো সোনকালে কৰিব নালাগে, অলপ সময় দি কিনে আমি ভাল বন্ধু এটা বিচাৰি লোৱা জৰুৰী আৰু। সঁচা আজি জানিলো দেই তোমাৰ পৰা বন্ধুৰ বিষয়ে, বন্ধুত্বৰ বিষয়ে।
ময়ো বহুত জানিলো দিয়া, বহুত কথা শিকিলো গম পালো, ভাল লাগিলে কথা কৈ। দিয়া আজিলৈ ৰাখিছো, ধন্যবাদ, অ', অ।